হেল্ল', কি খবৰ?
ভাল ভাল, তোমাৰ?
ভালেই।
অ', অ', অ', অ'।
কি গৰম।
আছোঁ, এনেই বহি আছোঁ। তুমি?
ময়ো এনেই অকমান। কপিটো আৰু হেৰিটো ওলাই লৈ বহিছোঁ, পঢ়িবৰ কাৰণে।
অ', অ', আজি কি চাবজেক্ট পঢ়িবা?
মই সদায় ৰিজেনিঙে পঢ়ো, আৰু মেটছ্। মেটছ্ টোও পঢ়ো, ইংলিছ টো আৰু কাৰেণ্ট এফয়াৰ্চ নপঢ়োএ।
উম্, পঢ়িবা গোটেইকেইটাই অ', গুৰুত্বপূৰ্ণ ন। তো গোটেইকেইটা পঢ়িবা।
তোমাৰ আৱাজটো ভালকে অহা নাই, মানে ফাঁচি গৈছিলে।
এতিয়া?
নেটৱৰ্ক পোৱা নাই নেকি?
নাই নেটৱৰ্কটো আছে। অ', নাই মই মোবাইলটো- লওঁতে অলপ চাগে ভুল কৰিছোঁ।
উম্।
চাহ খালা?
উম্ খালোঁ, তুমি?
অ', মইয়ো খালোঁ। কম্পিউটাৰ ক্লাছ যায় আছাঁ নে?
উম্, যাই আছোঁ।
অ' মই হেৰি, কি কয়? পাপৰ আৰু গাখীৰ চাহ। হা, হা।
মইয়ো পাপৰ ভাজিছিলো।
অ'।
পাপৰ দি, চাহে দি আৰু কেক আছিলে, কেক দি খাইছোঁ।
অ', অ', ভালে হৈছে। তোমাৰ কম্পিউটাৰ ক্লাছ সপ্তাহত কেইদিন থাকে।
তিনিদিন।
অ'। কি বাৰে, কি বাৰে কৰা তুমি?
মানডে', আহ' সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰ।
অহ'। ভালে আছে। এনেদৰে একো অসুবিধা হোৱা নাই ন, কম্পিউটাৰ ক্লাছ কৰি থাকোতে?
অসুবিধা?
উম।
নাই, কি অসুবিধা হ'ব।
নাই, এনে তোমাৰ কম্পিউটাৰ গোটেইখিনি শিকা হ'লে, তুমি আৰু বেলেগ কিবা শিকিবানে কম্পিউটাৰত?
কি শিকিম?
বহুত আছে, যেনেকে ধৰা হেৰি কি কয়, টেলিটো এক্সট্ৰাক কে ক্লাছ লৈ কেনে কৰে, পিছত কৰ্ডিং থাকে, এছ এ এ কি চি চি এছ থাকে, চি প্লাছ প্লাছ থাকে। তা যাবা থাকে, এইচটি এম এল থাকে, এনেকুৱা কিবা
নাই, সে মই ছিক্স মান্থৰ লৈছো। তাতে তেলি আছে,
অ'।
ছেল আছে?
অ'।
অম, পাৱাৰ পইণ্ট আৰু হেৰি এম এছ ৱৰ্ড আছে। এগীতাই আৰু নাই।
এতিয়াতো এনে বেচিক্ খিনিয়ে শিকাই আছে তোমাৰ?
অ', আমি তেলিটো কৰি আছো। তেলিৰ পিছত আকৌ কিবা কৰাব নে নাই নাজানো।
অ', অ।
কিহৰ বেছিক শিকাইছে ।
নাই, তোমালোকৰ যোনটো এটো কৰ্চ এইটো কৰ্চতো বেচিক খিনি শিকাই আছে। এটা মানে এটা কৰ্চক টাৰ্গেট কৰি কিন্তু শিকোৱা নাই ন'?
না বেচিকচ মানে গোটেইখিনি শিকাইছেই, বেচ গোটেই বেছিক্সৰ পৰা ষ্টাৰ্ট কৰি গোটেই শিকাইছেই।
অ', একদম মাষ্টাৰ লেভেললৈকে?
ইমান মাষ্টাৰ লেভেললৈকে যোৱা নাই। তথাপি বহুতখিনি শিকাইছে।
উ মই সেইটোয়ে কৈ আছো যে, এইটো বেচিকচ বুলিয়ে কব পাৰি তেন্তে। তোমালোকক বেচিকছ শিকাই দিছে। সেইটোৰ ওপৰত আৰু যদি তুমি শিকিব খোজা, তেন্তে এক্সট্ৰাকে ক'ৰ্চ ল'ব লাগে। সেইটো কৈ আছোঁ মই। এতিয়া ধৰ তোমাৰ টেলিত ইন্টাৰেষ্ট লাগি গ'ল? ত'তেন্তে তুমি টেলিৰ কাৰণে আকৌ এক্সট্ৰাকে ক্লাছ কৰিব লাগিব। সেইটো অনলি টেলীয়ে শিকাব। সেইটো কৈছো মই, সেনেকে কৈছো।
কাৰ যিখিনি আমি কাম কৰিব কাৰণে লাগে সেইখিনি শিকাইছেই অ। আৰু যদি বেছি শিকিব খোজো মাষ্টাৰ লেভেলৰটো
তেতিয়া এক্সট্ৰাকে ল'ব লাগিব কিন্তু
হয়, হয়।
ধৰা বেচিক্সৰ পৰা আৰম্ভ কৰি অকমান শিকাইছে। ভালে খিনিয়ে শিকাই আছে এতিয়ালৈ তেলিটো ষ্টাৰ্ট হৈছে কেইদিনমান আগত।
অ', এনে সহজ পাই আছ নে টান পাই আছা?
সহজে পাই আছোঁ তেলিটো ইমান টান পোৱা নাই এক্সেলটো অকণমান টান পাইছিলোঁ। কিন্তু তেলি মানে ধৰা জাৰ্নেল নেজাৰটো ভালকে শিকি ল'লে তাৰ পিছৰখিনি মানে পাৰি আৰু।
অ'।
এতিয়া আমাক মানে ধৰা কম্পানী ক্ৰিয়েট কৰা শিকাইছে। তাৰপিছত লেজাৰ বনোৱা শিকাইছে কম্পিউটাৰত। বাউচাৰছ বনোৱা শিকাইছে। তাৰপিছত ষ্টক আইটেম বিলাক কেনেকে ভৰাই। ষ্টক গ্ৰুপ বিলাক কেনেকে বনাই কোৱানটিটি। এখন এখন কোম্পানীৰ মানে কি, কি আছে সেইবিলাক গোটেই ভৰাই কেনে তাৰ ওপৰত লেজাৰ আৰু বাউচাৰছ বনাব লাগে সেইখিনিলৈকে শিকাইছে আৰু আজি ডিচকাউণ্ট শিকাইছে।
অ'।
তেন্তেচোন বহুত খিনি শিকাইছে।
উম, সেইটোৱে মই কৈছোঁ বেচিক্সৰ পৰা বহুতখিনি শিকাইছে।
অ'। ভালে হৈছে। নাই, নাই শিকা শিকিব লাগে বহুত কামত দিয়ে এইবিলাক।
উম।
তুমিতো এনে কমাৰ্চ বেকগ্ৰাউণ্ডৰ ন।
হয়।
কি বি কম কৰি আছা
উম।
তুমিও বি কম কৰি আছা ন।
অ', মইও বি কম কৰি আছোঁ।
আৰু কি কৰি আছা?
মই বি কম কৰি আছো আৰু এ পাৰ্ট টাইম হিচাপে আৰু। ফুল টাইমে পৰে পাৰ্ট টাইম নপঢ়ে ৰে ফুলটাইম জব কব পাৰি এক্সামে এক্সামে যাও পৰীক্ষাটো দিওঁ আহি যাওঁ এনেকুৱা
তুমি কিবা জব কৰি আছা নে?
উম, ঘৰৰ কাম।
অ' বঢ়িয়া এইটো চবতকে ডাঙৰ আৰু ইম্পৰ্টেণ্ট জব হয়।
উম মই একো কৰা নাই এনেই ঘৰতে আছোঁ আৰু। কলেজ ধৰা কলেজত এতিয়াতো বন্ধয়ে। পিছত এডমিশন হ'ব আকৌ এডমিশন ল'ব লাগিব।
অ'। ঠিকে আছে কৰা, কৰা। কৰিব লাগি
আৰু কিবা কৰি আছে নে লগতে কিবা বেলেগ পঢ়া। কিবা এনে প্ৰিপেৰেচন কৰি আছা নে? এ পি এছ চি।
উম এ পি এছ
উম।
এ পি এছ চি ।
মানে এবাৰ এ পি এছ চি মেইনলি চাগে যোৰাবাটৰ বানপানীৰ কথাই আহিব।
হয় নেকি।
উম। কাৰেণ্ট এফেয়াৰ্চত যিহে বানপানী হৈছে আজি মই সিফালেৰে আহিলোঁ। একদম। মানে ন মাইলৰ পৰা একদম নাইৰা পেট্ৰল পাম্পটো যে। তালৈকে একদম বানপানী আঁঠুৰ ওপৰত ক'ব গ'লে। কঁকালে পাব একদম পাহাৰৰ পৰা যে পানী বিলাক নামি আহি আছে। কিমান ঢেও বাপৰে।
উম।
গুৱাহাটীতো কিবাই হৈ গৈছে, বৰষুণ দিবই নোৱাৰি, আগতে পানী কিয় এনেকুৱা যে হৈ আছে।
উ না মানে। পাহাৰৰ পৰা যেতিয়া পানী বিলাক নামি আহে, অকল পানী বিলাকো নাহে লগত। মাটি বিলাক আহে, বালি বিলাক আহে যে, সেইবিলাকে ড্ৰেইন বিলাক মানে। ব্লক কৰি পেলাই। সেইটোৰ কাৰণে, বেছিকে হয় উপায় আছে। উপায় আছে' উপায় নথকাৰ নহয়।
তে নকৰে যে।
উপায় এনেকুৱাতো নহয় যে অকল আমাৰ ইয়াতেই যোৰাবাট আছে, এনেকুৱা ৰাস্তাত।
উম, তাকেতো। আৰু টো এনেকোৱা বহুত কেইটা চিটি আছে য'ত অ' বৰষুণ হয়, কিন্তু পানীটো নহয়।
নহয়, নহয়।
তে আমাৰ তাতে হয় এনেকুৱা।
অ, ড্ৰেইনেছ। চিষ্টেমটো ভাল নহয় মেইনলি, আমাৰ ড্ৰেইনেজ চিষ্টেমটো ভাল নহ'লে তেন্তে এইবিলাক সুবিধা নহয়।
মেইন হ'ল মেনেজমেণ্ট, তুমি বস্তু এটা বনাই থৈ দিলে নহ'ব এইটো মেনেজ কৰিব লাগিব ন, তুমি চাবা যোনবিলাক ফুট ব্ৰিজ বিলাক, যেতিয়া বনাইছিলে ইমান ধুনীয়া লাগিছিল। এতিয়া মেনেজ নকৰে কেনে ইমান লেতেৰা হৈ থাকে। উঠিবই মন নাযায়, ঠিক সেইদৰে ড্ৰেইন বিলাক বনালে, ড্ৰেইন বিলাক মেনেজ কৰি থাকিব লাগিব, সময় সময় চাফা কৰাই থাকিব লাগিব। সেইবিলাক নকৰে, সেইকাৰণে বানপানী হৈছে। উম। কি ক, কি কৰি আছা এতিয়া?
এই আছো।
অঁ, ক্লাছ কেতিয়াৰ পৰা কৰিবা আকৌ?
কি কৈছা?
ক্লাছ কেতিয়াৰ পৰাৰ কৰিবা আকৌ?
ক্লাছ কৰিম অকমান দেৰি কৰি, তুমি?
ময়ো অলপ দেৰিকে কৰিম। দিয়া তেন্তে, ঠিক আছে।
অঁ অঁ দিয়া।
আহ